হেল্ল' অ ফোন কৰিলা কোৱা
উম ভাত তোমাৰ খবৰ পতি ভালনে
খবৰ পাতি ভালে আছে তোমাৰ ভাল
আছো আছো এনে কি কৰি আছা তুমি এতিয়া
মই মানে এতিয়া ভাবিছো যে চিনেমা এখনকে চাও নেকি মানে একদম পুৰা আজৰি আজৰি লাগি সি আছে ৰাতিপুৱাৰ পৰা কি কৰিম বুজি পোৱা নাই খোৱা লোৱাটো হ'লে চাহ খালো তাৰ পছত একদম আমনি লাগি আছে এ কিবা ভাল চিনেমাৰ কথা তুমিও কৈ দিয়াচোন জানা নেকি
ফিল্ম তুমি কি ধৰণে ফিল্ম চাবা কেনে ভাল ফিল্ম চাই ভাল লাগে
মোৰতো মানে সেনেকুৱা ঠাইত মানে ক'ব গ'লে য'ত তোমাৰ টুইষ্ট থাকে ন কিছুমান মানে কাহিনীটো একদম পৰা গণ্ডগল মানে বুজিব নোৱাৰা বা হেনকা ধৰণৰ তাৰ পাছত এইফালে তোমাৰ অসমীয়া চিনেমা বহুত ভাল লাগে লে আমাৰ অসমীয়া চিনেমাত তোমাৰ কি ধুনীয়া মৰম এইবোৰ দেখাই তাৰপিছত এইফালে কাহিনীবোৰ ঘৰুৱা কাহিনী, জীৱনৰ কাহিনী সেইবোৰ বেছি ভাল লাগে
য'ত অলপমান মিস্ত্ৰী থাকে সেইবোৰ ভাল লাগে
এখন অলপ এ ঠিলেৰ ঠিলেৰ দৰে নহয় অলপ এ তোমাৰ বহুত অদ্ভুত কাহিনী আছে তামানে কি কৰে তোমাৰ এটা এটা তোমাৰ চিনেমা আছে। সেইটোৰ নাম হল কথা নদী
কথা নদী ৱাও
অ তাতে তোমাৰ কি হয় বিভিন্ন ধৰণৰ আমাৰ আমাৰ থাকে কি থাকে এটা ফ্লোক সেয়া থাকে ম মেথলজি বুলি কৈ ন এটা শব্দ থাকে। মেথলজি মানে এটা দিয়া হ'ল আপোনাৰ কাল কাল্পনিক কাহিনীবোৰ।
আধুনিক কাহিনী হয়।
তেনেকে থাকো বহুত সমাজত কাহিনী থাকে। কে ন যে সৰুৰ পৰাই আমি শুনি থাকো আইতা মা হাতৰ পৰা শুনি শুনি আহি থাকো।
অ'
সেইবোৰ কি কৰে তাতে সেই কথানদীতে তোমাৰ সেই কাহিনীবোৰক। চাৰিটা পাঁচটা চাৰিটা পাঁচ টা কাহিনী থাকে সেই কাহিনীবোৰ চবকে সংযোগ ঘটাই কেনে এটা সম্পূৰ্ণ এটা বেলেগ ধৰণৰ কাহিনী। নি বনাই।
ৱাহ একদম পূৰা শুনি কেনে শুনি কেনে কেনেকোৱা লাগি আছে বঢ়িয়া লাগি আছে তাৰপিছত
তাৰপিছত তোমাৰ তাই কি হয়, পোন প্ৰথমে তোমাৰ এটা আহ এটা তাতে দেউ থাকে দেউ মানে হল বেপাৰী
বেপাৰী ন।
বেপাৰীটোৰ এটা সৰু ছোৱালী সৰু মানে আপোনাৰ আহ ষোল্ল সোতৰ বয়সৰ ছোৱালী থাকে। দেউতে সেই ছোৱালীটো বৰ মৰম কৰে। কিন্তু কি হল যেতিয়া তোমাৰ। অ দেউতৰ হেত অ। অ আপোনাৰ কি থাকে ঘৈনীয়েক সোনকালে ঢুকাই গল।
অ
তাৰপিছত কি হল তোমাৰ অহ দেউতে কি কৰিলে আৰু এজনী বিয়া পাতিলে। তেওঁ ক'লে যে তুমি মোক বিয়াত পাতিলা কিন্তু মই তোমাৰ মোক মোৰ ছোৱালীটো ভালকে ৰাখিবা তুমি এটাই কতাই কানো দুখ নিদিবা
হয় হয়
দেউ তো কি হয় তোমাৰ বাৰে সময়ে সময়ে বজাৰৰ কাৰণে বেলেগ বেলেগ জেগাত যাব লগা হয়
অ আচ্ছা
উ কি কৰে যেতিয়া দেউতো গুচি যায়। যোনটো তোমাৰ নতুনকৈ বিয়া পাতিছে মহিলাজনী তেখেতে যোনটো ছোৱালীটো আছে তে বৰ দুখ দিয়ে বৰ কষ্ট দিয়ে ঘৰৰ সকলো কাম কৰাই। খাব দিয়াত অলপ দিগদাৰ দিয়ে। সময়ে সময়ে গালি পাৰি থাকে। মানে তোমাৰ বৰ যন্ত্ৰণা দিয়ে আৰু সেইটো কাহিনী যাতে সেই তাত। ৰাখিল হ তোমাৰ এতিয়া আৰু এটা তাৰে লগৰ এটা তাতে আহি থাকে। সাপৰ আৰু তোমাৰ। অজগৰ আৰু এটা ছোৱালীৰ কাহিনী এটো অ এটা এটা কি হয়গে তোমাৰ এটা গাঁৱত সেই একেখন গাঁৱতে যত তোমাৰ দেও থাকে সেই একেখন গাঁৱৰে এটা। এজন ছোৱালী থাকে থাকে তেখেতে কি কৰে। তেখেতৰ আহ মাক থাকে মা আৰু ভায়া থাকে। দেউতা থাকে তেখেতৰ ধানত তেতিয়া মানে ধান তেখেতৰ পকি যায় ন। এতিয়া এটা অজগৰ আহি কিনে সেই ধানবোৰ সদায় খাই দিয়ে।
উম।
অজগৰটো খালে খান খাই থাকে দেই।
চাব লাগিব চিনেমাখন চাব লাগিব তেনেহলে। গোটেইখিনি তুমি যদি এতিয়াই মোক কৈ দিয়া তেনেহলে মই চাল। মই গোটেই খিনি গৰমেই পাই যাম দেখোন গোটেই খিনি নকবা ৰবা।
এটো মই আ ই তালৈ গৈছো আৰু। আধা খিনি আতখিনি আইটো এইটো দছ পাৰ্চেণো নহয় আপ তোমাৰ। ফাইপ পাচেট্ এইটো মানে কৈছে না ছয় টা পাছ। এটা কাহিনীৰ লগত সংযুক্ত আছে তোমাৰ য়াতে।
তোমাৰ মানে এনেকুৱা কাহিনী চাই কেনে ভাল লাগে ন য'ত মানে পুৰা একদম ক'বলে কাল্পনিক হ'লেও তথাপিও। মানে যে সেইবোৰ যিটো মানে বুজিবলে পুৰা সময় লাগে গোটেই চিনেমাখন শেষ হ'ব সেনেকুৱা ধৰণৰ ভাল লাগে ন।
হয় তোমাৰ দে চিনেমাবোৰতে এনে পাঁচটা ছয়টা কাহিনী থাকে ন। কাহিনী বোৰ তোমাৰ কি এটা এটা। আমাৰ থাকে ন আহ কি কয় এইটোক আমাৰ লোভ। কাম সেই পাচটা কাহিনী। পাছ-ছইটা কাহিনী সেইকেইটাৰ লগত জড়িত থাকে।
বঢ়িয়া তুমি চিনেমা মানে চোৱা মানে ভালে চোৱা তুমি এনেই ফোনত মানে। বহুত সময় কি তোমাৰ চিনেমাৰ চাওতে যই নিকি
মই নিজৰ বহুখিনি সময় চিনেমাকে দিয়া গৈছে।
চিনেমাকে দিয়া গৈছে নাই চাব লাগে ইয়াৰ পৰা ক'ব গ'লে আমি শিকিবও পাওঁ কিন্তু বহুত বস্তু। যিসকলে নাচায় তেওঁলোকে চাব লাগে। চিনেমাৰ পৰা বৰ বোৰ যে শিকিবও পোৱা যায় তেওঁলোকে মানে গম পায় যে মানে কেনেকৈ বৰ্তমানৰ সময়ত। কিছুমান কাম হ'ব বা কেনেকুৱা ধৰণৰ চলি আছে মানুহক কেনেকৈ বুজ। জিয় পাৰি সেইবোৰতো তোমাৰ চিনেমাৰ পৰা চাই কেনে শিকিব পাৰি।
অ চিনেমা মানে কি হয় চিনেমা এনেকে তোমাৰ তুমি যাৱা তুমি থাকা এতিয়াও। অসমত থকা অসমৰ সেই সৰু চাই গাঁওজা গাঁওজাত থাকা ঠিক আছে। কিন্তু তুমি চিনেমা যে এখন চাবা তুমি সেই বিদেশৰ চিনেমা চালে সেই বিদেশৰ। কৰ সেই দূৰৰনিত হাজাৰ লাখ কিলোমিটাৰ দূৰত থাকা এজন সহা মানুহৰ। জন নম কাহিনী জানিব পাৰা থাকে কেনেকে খাই কি। কথা কেনেকে পাতে। সিহঁতৰ পৰিৱেশটো কেনেকুৱা সহতৰ সমাজতটো কেনেকুৱা বৰ বহুত বস্তু। জানিব পাৰি।
বহুত বস্তু জানিব পাৰি তাকেতো সকলোৱে নাচায় আৰু আমাৰ অসমীয়া চলচ্চিত্ৰৰ বিষয়ে চোৱা এতিয়াও মানে। ক'ব গ'লে ইমানো উন্নতি কৰিব পাৰা নাই। মানে এতিয়াও যদি আৰু ভাল যদি হয় আৰু ভাল লাগিব কাৰণ।
হয় তোমাৰ চেষ্টা কৰি আছে বহুতে ওলাইছে আপনাৰ তোমাৰ। এতিয়া। হ'ল দুই তিনি বছৰ হ'ল তোমাৰ ৰীমা দাস বুলি এখন এজনী ডাই ডাইৰেক্টৰ আছে। নিৰ্দেশক বুলি কয় অসমীয়াত তোমাৰ ডাইৰেক্টৰক তাতে। তোমাৰ তেখেতে ভিলেজ ৰক্সাল শুনিছে নামটো।
কি ক'বা আৰু বিলেজ ইমান ধুনীয়া এখন চিনেমা।
তেখেতেও কয় তেখেতে বনাইছিল তাৰে তাইৰ তেখেতে আৰু তাত আছে তৰাৰ। জীৱন বুলি এটা আছে। তেখেতে বনাইছে অ এনেকে বহুত কিতা তেখেতে চলচিত্ৰ। কিবা তাপা সেয়া সহযোগিতা দিছে।
আচল কথাটো হ'ল যে আমাৰ যিটো অসমীয়া যিটো সমাজ বা ক'ব গ'লে আমাৰ অসমৰ মানুহে যদি এই আমাৰ অসমীয়া চলচিত্ৰক যদি ভালকৈ যদি মানে আগুৱাই লৈ যোৱাত যদি চেষ্টা কৰে ন অ অসমীয়া চিনেমাবোৰ বেছিকৈ যদি চায় গোটেই থিয়েটাৰত কেৱল এই বিদেশী বা এনেকুৱা বলিউডৰ বা। হলীউডৰ চিনেমাবোৰ চোৱাতকৈ অসমীয়া চলচিত্ৰ যদি বেছিকৈ চায় তেতিয়াহে আমাৰ। এই ক'ব গ'লে বেছি উন্নতিটো হ'ব নহ'লে আৰু ক'ত হ'ব ন।
মানে আমাৰ সমাজত কি হ'ল আমাৰ সমাজত চিনেমা চোৱা মানুহ বহুত আছে। কিন্তু এই সঠিক চিনেমা যোনটো চিনেমা সিহঁতক ঘৰৰ পৰা ওল ওলাই আহি কেনে তোমাক থিয়েটাৰত মাতি পাৰে সেনেকা চিনেমাৰ প্ৰয় মানে অলপ সংখ্যা কম।
এনেকুৱা চিনেমা বহুত।
প্ৰয়োজন বহুত এইটো। পোৱাাতটো অলপ বনোৱাটো টান কাৰণ সেই আমাৰ যেনেকে তোমাৰ বলীউড হওক টলিউড হওক। সেইবোৰত তোমাৰ যেনেকুৱা পইচাৰ পইচাৰ। প্ৰভাৱ সেয়া আছে তোমাৰ।
অঁ পইচা বহুত আছে।
পইচা আছে সেই হিচাপে আমাৰ। অসমত সেই আমাৰ ইণ্ডাষ্ট্ৰিটোত চিনেমা ইণ্ডাষ্ট্ৰিটোত ইমান এটা। হেয়া নাই।
নাই নাই।
হেয়া নাই।
তাকেটো আৰু এতিয়া চোৱা না এতিয়া তোমাৰ তেনেকুৱা ফোনতে তোমাৰ গোটেইখিনি তুমি চাব পাৰা ন। ফোনতে তুমি কিবা এটা চাৰ্চ কৰিলে। আহি যায় ত টিভিত চোৱা মোবাইলতো গোটেই চাব পাৰা লেপটপত মানুহে অনলাইনতো চাই লয় ন থিয়েটাৰ। তো যোৱা নহয় সেইকাৰণে এ মোৰ তে মই ক'ব বিচাৰো যে এই বস্তুতটো আমাৰ অসম চৰকাৰে মানে অসম চৰকাৰ বোলা নাই আমাৰ অসমৰ যিটো। চলচিত্ৰ যিটো জগত হয় সিহঁতে এই বস্তুটো চাব লাগে যাতে আমাৰ অসমৰ কাৰণে নিজাকৈ কিবা এটা। প্লেটফৰ্ম বনাওক বা নিজাকৈ অসমীয়া চলচিত্ৰবোৰ যাতে অনলাইনত তেনেকৈ যদি তেওঁলোকে যদি ৰিলিজ। কৰিব পাৰে য'ত মানুহে পইচা দি কিনে কিনি কিনে তাৰে পৰা চাব সেইটো বস্তুতটো বহুত ভাল হ'ব।
এক এটা এটা আছে এনেকুৱা ৰিয়েল ড্ৰামা বুলি।
অ আছে নেকি?
অ তাতে তোমাৰ অসমীয়া চলচিত্ৰ যোৰ থাকে আপোনাৰ যিবোৰ অ ৱেব ছিজ বুলি কয়। সেইবোৰ তোমাৰ তাতে সেয়া কৰে ৰিলিজ কৰে। বা ধৰক আপোনাৰ অসমীয়া ফিল্ম বোৰ যিমান আপোনাৰ এ বেছি বছৰ হোৱা নাই তিনি এক দুই বছৰ বা এক দুই মাহ হোৱা। এইবোৰ পৰাই ৰিলিজ কৰে।
কিন্তু এতিয়া চোৱা যেনেকৈ তুমি এতিয়া নামটো কলা ঠিক আছে সেইটো বিষয়ে এতিয়া মই নাজা নাজানো এতিয়া মই মাত্ৰ গম পালোঁ ন এতিয়া প্ৰথম কথাটো ব্যৱহাৰ মানে। চেষ্টা কৰিব লাগে যতে তেনেুৱা নেটফ্লিক্স তাৰপিছত এইফালে জিঅ'হষ্টাৰ এইবোৰ এইবোৰত যাতে যিকোনো এপ। চিনেমা বা সেনেকুৱা ধৰণৰ। মানে নতুন চিনেমা সেইবোৰত যাতে দিব পাৰে সেইটো অলপমান চেষ্টা কৰিলে বেছি ভাল হ'ব নেকি।
সেইটো হয় আপো তোমাৰ। মানে তোমাৰ তাতে ৰিয়েল ড্ৰামাত ইমান প্ৰমোচন নাই হোৱা তোমাৰ ইমান এটা।
নাই হোৱা তাকেইেতো এয়া বিখ্যাত হলে বহুত ভাল আমাৰ অসম অসমৰ মানুহে বহুত নাজানে যেনেকৱৈ ময়ে নাজানো এইবোৰ বিষয়ে যেনে জানিব লাগে জানিলে তেতিয়াহে আমাৰ ভাল। ভাল হ'ব।
তেনেকুৱা তোমাৰ এটা আমাৰ এটা অসমীয়া ফিল্ম আছে আমেষ বুলি।
আম ক আম।
চনীৰ লিবো ভাল সেয়া হৈছে তোমাৰ। মানে বাহিৰৰ অ অতি টি প্লেটফৰ্ম যেনেকুৱা প্লেটফৰ্মবোৰত।
এ, আমিষৰ কথা কৈছা ন?
হম।
অঁ আমিষ ন আমিষ?
অ, হয় হয় আমিষে।
হয়, হয় ইচ কি ক'বা তাৰপিছত কোৱা কোৱা?
সেনেকৈ মানে চ হেৰি ক তোমাৰ আছে বহু কেইটা জেগাত এয়া হৈছে চ বিখ্যাত দিছে অলপ। অসমৰ চিনেমা হিচাপে বৰ অলপ বেলেগ ধৰণৰ কাহিনী অলপ। যে সাধাৰণ কাহিনীতকে অলপ অসভ্য অসাধাৰণ কাহিনী এইটো মানুহ এইটো চাই ভাল পাইছিল।
মানুহ চাই কিনে অলপমান ক'ব গ'লে বেলেগ ধৰণৰ লাগিছে আৰু এইটো অলপমান। আটাইতকৈ মানে অসমীয়া মানে ক'ব গ'লে বেলেগ
মানে চিনেমাৰ জগতত নতুন কাহিনীৰ দৰে এটা এ বেলেগ ধৰণৰ তোমাৰ এইটো বি বিষয় আৰু তাত তোমাৰ বহুত কম মানুহে বনাই এনেকুৱা ফিল্মত। বিষয়ত। সেইটোয়ে এনেকে তোমাৰ অ আৰু নতুন মই কৈছু যে দামটো কিয় ল'লো কাৰণ এনেকৈও তোমাৰ বেলেগ বেলেগ ধৰণৰ অলপ কাহিনীবোৰ নতুন কাহিনীবোৰ যোনটো অকল অসমৰ এটা নিজৰ কালচাৰ নিজৰ সভ্যতাৰ লগত লিংক ৰাখি কেনে সংযোগ ৰাখি কেনে এটা নতুন ধৰণৰ কাহিনী প্ৰস্তুত কৰিব লাগে। যোনটো কাহিনী তোমাৰ বিদেশৰ মানুহ চাই কেনে এটা বেলেগ ধৰণৰ অনুভৱ পায় যাতে।
অ, একদম। মোৰতো বেছিভাগ বিদেশী মানে চিনেমাবোৰ এই চিৰিজবোৰ ৱেব ছিৰিজবোৰ সেইবোৰে চোৱা যায়। মইতো অসমীয়া বহুত কমেই চাও।
হয়।
এনে ৱেবছিৰিজত তোমাৰ মই এতিয়া কেইদিনমান আগতে চাগে মই হেৰি চালোঁ ডেদ শেষ কৰিলো কাৰণ স্পাইডাৰ মেনৰ ফিল্ম আহি আছে নহয় জানো?
অ, আহ হয় দিয়ক দিয়ক দিয়ক ঠিকে আছে ভাল লাগিল। শুনি কেনে মই চাম দিয়ক কিন্ত দে দি ব তো। দিয়ক মই অলপ ৰাখোঁ দিয়ক এতিয়া হা বাই।